হেল্ল অ কি কৰিছা এ এনে আছিলো ৰবা বন্ধু তুমি কি কৰি আছা
এ মই এনে আছো ৰবা এনে অলপ ঘৰতে বহি আছো আৰু তুমি বাকী খবৰ পাতি ভাল
ভাল ভাল ধুনীয়া তোমাৰ কেনেকুৱা
এ মোৰো চলি আছে দিয়া আৰু কিবা কিবিকে আৰু কি কৰিবা আৰু কতো ওলাই চোলাই যোৱা নাই বহুত দিন হ'ল এই ঘৰত আৰু কিমান বহি থাকিবা তাকে ভাবিছো কবাত ওলাই চোলাই যাওঁ নেকি
ক'ত যাবা হে ক'ত মানে কেনেকুৱা ধৰণৰ ঠাইত যাব বিচাৰি আছা
এ ধৰি লোৱা অলপ শান্তিৰ পৰিৱেশ আৰু যত তোমাৰ শান্তি পাই তাতে সেনেকুৱা জেগাত আৰু
তেতিয়াহ'লেতো তুমি ধৰ্মীয় স্থানবোৰ চাব পাৰা আমাৰ যিবিলাক অসমৰ বিভিন্ন ঠাইত যিবিলাক তোমাৰ মন্দিৰ আছে সত্ৰ আছে সেইবোৰত যাব পাৰা আৰু সেইবিলাকৰ বিষয়ে অলপমান যেতিয়া ধৰ্মীয় ঠাইত গ'লেনে তুমি অলপমান শান্তিৰ অনুভৱ কৰাই নহ ত সেইবোৰ ঠাইত অলপমান ফুৰিব পাৰা বা জানাই আমাৰ অসমীয়া ইতিহাসটো কিমান সমৃদ্ধ এই ক্ষেত্ৰত ত' সেই বিষয়ে জানিব পাৰা
হয় দিয়া একেবাৰে ঠিক কথা কৈছা মানে আমাৰ যিটো ধৰ্মীয় যিটো অনুষ্ঠান হওক বা ত যিবিলাক সত্ৰ হওক বা যিবিলাক তোমাৰ নামঘৰ মন্দিৰ কিমান কি আছে ন অসমতে ত আমি আৰু বাহিৰত ফুৰিব যাব লাগে নেকি আমি অসমতে কিমান কি চাব পাৰো এ ধৰি লোৱা আমাৰ কামাখ্যা মন্দিৰত চলিছে এতিয়া অম্বুবাচী মেলা তা কিমান বিদেশ বিদেশৰ মানুহ আহিছে তুমি দেখিবলৈ পাইছে নিউজ বিলাকো শুনিব পাইছে ত কিমান এটা ডাঙৰ আৰু অনুষ্ঠান আৰু কবলৈ গলে ত সেনেকুৱা ঠাই থকাতে আমি আৰু বাহিৰত যাব লাগে নে ধৰি লোৱা আমাৰ অসমীয়া যিবিলাক শংকৰদেৱ মাধৱ সৃষ্টি কৰি থৈ গৈছে সত্ৰ বিলাক এই সত্ৰবিলাকত যাবাচোন তুমি এই মাজুলী সত্ৰতে গ'লা তুমি বা তুমি কমলাবাৰী সত্ৰ বা তোমাৰ এই বৰপেটা সত্ৰ এইবিলাকত গলা তু গলে তুমি যিটো আমাৰ অসমীয়া সংস্কৃতি সেই সংস্কৃতিৰ কথাও জানিব পাৰিবা বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বা মহাপুৰুষ মাধৱদেৱানৰ কাৰণে কি কি ৰচিত কৰি থৈ গৈছে বা ৰচনা কৰি থাকিছিল সেইবিলাকক দেখিবলৈ পাবা বা তোমাৰ অনান্য যিবিলাক আমাৰ অসমীয়া যিটো সঁচা সংস্কৃতি বা অসম কেৱলতো অসমতে মানে তোমাৰ কি বুলি কয় উদ্ভৱ হৈছে সেইবিলাক সংস্কৃতি দেখিবলৈ পাবা যিটো তুমি বাহিৰৰ কোনো ৰাজ্যতে উদ্ভৱ হোৱা নাই বা বাহিৰৰ কোনো দেশতে উদ্ভৱ হোৱা নাই এনেকুৱা ধৰণৰ তুমি সংস্কৃতি হওক বা তোমাৰ পৰম্পৰা হওক তোমাৰ এনেকুৱা ঠাই দেখিব পাবা এতিয়া ধৰি লোৱা তোমাৰ মই ক'লো মাজুলী সত্ৰ এই মাজুলী সত্ৰত তোমাৰ কি দেখিবা পলা এই যিটো মুখা নৃত্য আছে মুখ মুখা নি বুলি কৈছে তুমি বেলেগত দেখিবলৈ পাবা নেকি সেইটোতটো নোপোৱা এই এই যি ধৰি লোৱা আমাৰ যিটো মহাভাৰত বা তোমাৰ কেতিয়াবা ৰামায়ণ কে তেওঁলোকে মানে দেখাই ন নাটক হিচাপে অ ভংগী নাটক হিচাপে ত সেইবিলাক কোনে সৃষ্টি কৰিছিল এই শংকৰদেৱ মাধৱ দেৱে সৃষ্টি কৰিছিল ত মই ভাবো যে আমাৰ এইবিলাক সংস্কৃতিৰ ওপৰত শংকৰদেৱ বা মাধৱদেৱৰ বা অন্যান্য যিবিলাক আৰু মহাপুৰুষ আছিল সেইবিলাকৰো বহুত অৱদান আছে দিয়া আৰু যিবিলাক আমাৰ অনান্য যিবিলাক ডাঙৰ ডাঙৰ মহান মহান ব্যক্তি আছিল সেই ব্যক্তি বিলাকৰো বহুত ভূমিকা আছে আমাৰ এ এই যিটো সংস্কৃতি বা আমাৰ যিটো এই ধৰ্মীয় অনু অনুষ্ঠান বিলাক অনুষ্ঠান বিলাক প্ৰখ্যাত কৰিব বা তোমাৰ এই ধৰ্মীয় অনুষ্ঠান বিলাক আৰু বেছি অধিক জনজাত কৰিবলৈ
হয় হয় নিশ্চয় মানে সেনেওতো মন্দিৰ যিবিলাক অসমৰ মন্দিৰ সমূহ সেইবিলাকতো জান নাই মন্দিৰ সমূহ আমাৰ যিবিলাক হিন্দু মানুহ তেওঁলোকৰ মানে মানে জিন্দু যিবিলাক হিন্দু ধৰ্মাৱলম্বী মানুহ তেওঁলোকৰ বাবেতো এটা উপাসনা স্থলিত ত মানে অসমৰ বহু এনেকুৱা প্ৰাচীন আৰু বিখ্যাত মন্দিৰ আছে ধৰা যিবোৰে ধৰ্মীয় বিশ্বাসৰ লগতে এই যিবিলাক আমাৰ ঐতিহাসিক আৰু স্থাপত্যগত দিশ ন সেইবোৰৰ ওপৰতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাই আছে ইয়াৰ ভিতৰত তুমি যেনেকে ক'লা কামাখ্যা মন্দিৰৰ কথা তাৰ লগত তুমি ক'ব পাৰা উমানন্দ মন্দিৰ হওক বা হয়গ্ৰীৱ মাধৱ মন্দিৰ হওক বা নৱগ্ৰহ মন্দিৰৰ কথাও ক'ব পাৰ মানে আৰুটো জানে মন্দিৰ সমূহত যিবিলাক দৈনিক পূজা অৰ্চনা কৰা হয় বা যিবিলাক উৎসৱ বা বিভিন্ন যিবিলাক ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয় ন সেই যিবিলাক সেইটো দিশ সেই দিশ টোৱে কি কৰে মন্দিৰ সমূহৰ প্ৰতি ভক্তসকলক আধ্যয়াত্মিক আৰু এটা আধ্যা আধ্যয়াত্মিক যিটো চিন্তাধাৰা বা শক্তি সেইটো প্ৰদান কৰে আৰু ভক্তসকলে অধিক আকৰ্ষিত কৰে আৰু মন্দিৰটোৰ প্ৰতি আৰু ঠিক সেনেদৰে যিবিলাক তুমি সত্ৰৰ কথা কৈছা সত্ৰত তুটো জানাই শংকৰদেৱ আৰু মাধৱদেৱে স্থাপন কৰা আৰু তোমাৰ অসমৰ যিটো বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ সেই সত্ৰৰ পৰা আৰম্ভ হৈছিল বুলি কোৱা হয় ত' এই ক্ষেত্ৰত সত্ৰতটো কেৱল মানে এনেকুৱা নহয় যে উপাসনা স্থান ই মানে শিক্ষা ধৰা সাহিত্য বা সংগীত তোমাৰ নৃত্য এইবোৰ ক্ষেত্ৰৰ লগতো জড়িত আছে সত্ৰত মানে তোমাৰ নাম প্ৰসংগ হওক বৰগীত হওক তোমাৰ ভাওনা বা যিবিলাক সত্ৰীয়া নৃত্যৰ চৰ্চা নহওক সেইবোৰো কৰা হয় মই দেখিছোঁ আৰু সত্ৰীয়া নৃত্যটো আজিৰ দিনত জানাই ভাৰতৰ এটা অন্যতম শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃত ত' এই ক্ষেত্ৰত মানে যিবিলাক সত্ৰ অসমৰ সেইবিলাক সেইবোৰে মানে এটা গুৰুত্বপূৰ্ণ তোমাৰ স্থান অধিকাৰ কৰি আছ কবলৈ গ'লে আৰু তুমি জানে অসমৰ যিবিলাক বিখ্য্াত সত্ৰ তাৰ ভিতৰতো নাম কবলৈ গলে যিবিলাক আমাৰ আউনআটি সত্ৰৰ কথা কওঁ বা কমলাবাৰী সত্ৰ তুমি যেনেকে ক'লা বা বৰপেটা সত্ৰ হওঁক বা চামগুৰি যিটো সত্ৰ সেইটোতো জানাই চামুগুৰি সত্ৰৰ বিষয়েো নিশ্চয় জানিব কাৰণ সেইখন মুখাশিল্প যিটো মাজুলীৰ মুখাশিল্প তাৰ বাবে যথেষ্ট বি আৰু অসমত আৰু যিটো উম এই সত্ৰ বা নামঘৰ ন এই সত্ৰ বা নামঘৰে তোমাৰ আমাৰ যিটো সমাজ আমাৰ যিখন সমাজত আমি বাস কৰো বা যিটো তাৰে এটা সংস্কৃতি তাত মানে যথেষ্ট অৱদান আগবঢ়ায় ক'ব গ'লে মোৰ মতেতো মন্দিৰ আৰু সত্ৰ দুয়োটাই মানে অসমৰ সংস্কৃতি সেইটো সংৰক্ষণ আৰু বিকাশত মানে এটা বিশেষ ভূমিকা বহুত আগৰ পৰাই পালন কৰি আহিছে আৰু ধৰ মন্দিৰসমূহে যিবিলাক ধৰ্মীয় বিশ্বাস সেইটো আমাৰ শক্তিশালী কৰাৰ লগতে যিটো সমাজত এটা ঐক্ৰ বাৰ্তা থাকে ন মানুহে ঐক্যক বান্ধাৰ এটা এনাজৰী যদি বুলি ক'ব পাৰা ত সেইটোও প্ৰচাৰ কৰে আন এটা তোমাৰ যিবিলাক সত্ৰসমীয়া যিটো আমাৰ অসমীয়া ভাষা হওঁক বা সাহিত্য় হওঁক বা যিটো সংগীত হওঁক বা নৃত্য় কোৱা তুমি আৰু নাট্য় কাৰ বিকাশত এটা বিশেষ অমূল্য অৱদান আগবঢ়াইছে বুলি মই ভাবো ত তুমি এই বিষয়ে কি ভাবা
মই তোমাৰ কবলৈ গলে এই যিটো আমাৰ সত্ৰ তুমি ওলাই যে আমাৰ যিবিলাক সত্ৰ আছে বা যিবিলাক আমাৰ ধৰি লও ফুৰিব লগা জগা আছে । এই ফুৰিব লগা জাগাবিলাকতো ত আমাৰ ভালে দিয়াচোন তুমি ক'লাই আমাৰ মন্দিৰ কিমান আছে আৰু এই মন্দিৰ বোৰে আমাক কিমান মানে সেই হয় মানে মানুহে যিটো বিশ্বাস মন্দিৰ বা নামঘৰৰ ওপৰত তোমাৰ গাঁৱত তোমাৰ বেছিভাগ নাম নামঘৰ দেখিবলৈ হাবা মানে গাঁৱে গ প্ৰতিটো সমাজতে প্ৰতি এখন সমাজতে তুমি মন্দিৰ বা নামঘৰ বা মন্দিৰ দেখিবলৈ হব তুমি তাত তোমাৰ সমাজৰ যিবিলাক কাম আছে সেই সমাজৰ কাম বিলাক মানে তাতে আলোচনা কৰে বিলোচনা কৰে ত মই ভাবো যে এইবিলাক ভাল আৰু আৰু তোমাৰ ধৰি লোৱা ফুৰিব লগা ঠাই কবলৈ গলে মই ভাবো আৰু তুমি ক'লে যে এই আন সত্ৰ বা অনয়ানয় যিবিলাক সত্ৰ আছে এই সত্ৰ বিলাকত তুমি এবাৰ গলে তুমি নিজে গমেই পাবা যে কিমান ভাল আৰু আমাৰ কাৰণে এইবিলাক যিটো এইবিলাকৰ দ্বাৰাইতো আমি নিজৰ যিটো শিপা সেই শিপাটো আমি চিনিব পাৰিম ন আমাৰ কিমান আমি কিমান আমি তোমাৰ ধনী আছিলো আৰু সংস্কৃতিৰ ক্ষেত্ৰত এইটো এতিয়া আৰু যি আমি কৰি লোৱা অ সংস্কৃতি ক্ষেত্ৰতে হওক বা পৰম্পৰা ক্ষেত্ৰতে হওক মানে কিমান পিছপৰা হয় পিছ কৰি আছো আৰু বৰ্তমান সময়ত সেইবিলাকে আৰু মানে তোমাৰ এইবিলাক যে নতুন প্ৰজন্ম আৰু এইবিলাক আঁকোৱালি ল'ব খোজা নাই যিটো এই ধৰি লোৱা অসমৰ আন এটা সংস্কৃতি ক'বলৈ গলে যিটো আমাৰ ধৰ্মীয় যিটো অনুষ্ঠান কবলৈ গলে যিবিলাক ধৰ্মীয় অনুষ্ঠান ততে তোমাৰ যিটো অ ধুতি চলা বা প এনেকুৱা পিন্ধে বা বা ছোৱালীসকলে মেখেলা চাদৰ যিটো বগা মেখেলা চাদৰ সেইটো পিন্ধে মানে নাম প্ৰদৰ্শন কৰে বা তোমাৰ তোমাৰ ল'ৰা সকলে থিয় নাম প্ৰদৰ্শন কৰে এইবিলাক থিয় নাম হওক তোমাৰ নাম প্ৰসংগ হওক তোমাৰ ভাগৱত পাঠ হওক তোমাৰ কীৰজন ঘোষা পাঠ হওক তোমাৰ বা অনান্য যিবিলাক আমাৰ শংকৰদেৱ মাধৱদেৱে সৃষ্টি কৰি থৈ গৈছিলে সেইবিলাক মানে এতিয়া মানে যিটো সমাজ আছে বা এতিয়া যিটো প্ৰজন্ম আছে সেইটো প্ৰজন্মই কিবা পিছপৰা বুলি ভাবে আৰু সেইবিলাক মানে তেওঁলোকে মানে তেওঁলোকে এইবিলাক কৰিলে কিবা নিজকে অ কিবা এটা বেলেগ কাম কৰিছে বা কিবা এটা এ এনেকুৱা মানুহৰ মানে দুখীয়া মানুহ কৰে এইবিলাক এনেকুৱা আৰু এনেকুৱা আৰু তেওঁলোকে মানে তেওঁলোকে নিজকে কিবা মানে এইটো ইংৰাজীত কয় যে এটা কুল বুলি সেনেুৱা আৰু নিজকে ভাবে আৰু যে আমি এইবিলাক নকৰো এইবিলাক আমাৰ দেশো নহয় আমি বাহিৰা দেশৰ সেইবিলাক কৰো বাহিৰৰ দেশৰ সেইবিলাক কৰো সেনেকুৱা আৰু সেনেুৱা বোলে ভাবে আৰু ক'বলৈ গ'লে সেইটো কৰিব নালাগে আচলতে আমি যিটো নিজৰ শিপা এইেই শিপা জাল আমি সদায় ধৰি ৰাখিব লাগে। ত' আমি যিবিলাক আমাৰ সত্ৰিয় বা যিবিলাক আমাৰ ধৰ্মীয় জেগা আছে সেইবিলাক আ ল ঘৰৰ লগতে হওক তোমাৰ লগৰ লগতে হওক বা তোমাৰ কেতিয়াবা অকলে আছা অকলে কেতিয়াবা এনে গ'লা আৰু তাতে বহিলা অলপ সময় তাৰে পৰিৱেশটো চালা এই তুম ধৰিল তোমাৰ ভশিষ্ঠ মন্দিৰ এতিয়া এই ভশিষ্ঠ মন্দিৰটো চাবাচোন এতিয়া কি ধুনীয়া মানে কি ধুনীয়া হ'বলৈ গ'লে মানে শান্তিৰ পৰিৱেশ এটা মানে সেই যিটো নদী তুমি পাঠৰ ওপৰত বহ কিনে নদীৰ পানীত পৰিহন দি কিনে তুমি বহিলা তাতে এটা শান্তিৰ গছ গছিৰ বতাহ পৰিৱেশ সেই যিটো পৰিৱেশ সেই পৰিৱেশটো তুমি কিন্তু যিটো আহ যিটো তোমাৰ উন্নত যিবিলাক চহৰ সেই উন্নত চহৰ বিলাক কিন্তু নোপোৱা সেই পৰিৱেশটো সেই পৰিৱেশটো সেই মন্দিৰ বা সত্ৰ সেইবিলাক ঠাই দিয় পাবা সেনেুৱা সেনেকুৱা ঠাই আমাক লাগে আৰু মানে আমাৰ জীৱনত শান্তি লাগে ন ত' আমি এনেকুৱা নহয় যে ইমান কামতে ব্স্ত হৈ থাকিব সেনেকুৱা নহয় ন আমাক অলপো শান্তিও লাগে ত তাৰ কাৰণে মই ভাবো এইবিলাক খাই আমাৰ কাৰণে আহ ভাল আৰু ত সেইকাৰণে এইবিলাক খাই আমি যিমান পাৰো সিমানে তোমাৰ মানুহৰ মাজত প্ৰচাৰ কৰিব লাগে তোমাৰ সামাজিক মাধ্যমতটো আছে এতিয়া ত সামাজিক মাধ্যমত া এইবিলাক দিব লাগে আৰু যাতে মানুহ আহে পৰ্যটন তাৰে বাঢ়ে তাৰো যাতে উন্নয়ন হয় আৰু আৰু যাতে ভাল কৰে জোগাটো আৰু যাতে শান্তিৰ পৰিৱেশ কৰি উঠে মানুহ বিলাকে যাতে চৰকাৰে আৰু যাতে যোগদান দিয়ে এই বিচাৰে বহুত খিনি কথা দিয়া বাকি তুমি কিবা শেষত কবা নেকি আৰু
মই তোমাৰ শেষত বিশেষ একো নকওঁ তুমি কলাই ভালেখিনি কথা মানে যিটো আমাৰ বৰ্তমানৰ প্ৰজন্মত তেওঁলোকে সকলো ক্ষেত্ৰত পিছ উুকিয়াই থাকেতো যিটো অসমৰ আমাৰ মন্দিৰ আৰু যিটো সত্ৰ তাৰ গুৰুত্বটো হয়তো উপলব্ধি কৰিব কৰা নাই এতিয়ালৈকে আৰু মই ভাবোঁ যে সেই উপলব্ধি যিটো গুৰুত্ব আৰু সত্ৰ আৰু মন্দিৰৰ সেই উপলব্ধিটো তুমি যিমান জল্দি কৰিব পাৰা তোমাৰ জীৱনত সেই ক্ষেত্ৰত তোমাৰে ভাল হ'ব বুলি মই ভাবো আৰু এইটো ক্ষেত্ৰত মানে কি হয় তুমি নিজা সংস্কৃতি বা নিজ যিবিলাক ঐতিহ্য বা পৰম্পৰা যদি অৱগত হৈ থাকা। তেতিয়াহ'লে মানুহৰ আগত তুমি কেতিয়াবা হয়তো লাজ নোপোৱাকেও বাচি আহিব পাৰা ।কোনোবাই যদি তোমাক নিজা সংস্কৃতিৰ বিষয়ে সোধে তেনেহ'লে তুমি হয়তো অলপ হলেও যা কিবা এটা কৈ আহিব পৰা তাৰ বিষয়ে ত'। সেনেকুৱা ক্ষেত্ৰত আজিকালিতটো জানাই নিউজ চেনেলবোৰ য'তে ত'তে থাকে ।ত কিবা যদি সুধি দিয়ে ধৰ্মীয় অনুষ্ঠানত। যদি তুমি নিজে নিজৰ অনুষ্ঠান বা নিজৰ যিবিলাক আহ ধৰ্মীয় অনুষ্ঠান তুমি পালন কৰা বা ধৰ্মীয় ৰীতি নীতিৰ মাজতে পাৰ হৈছে সেইবিলাকৰ বিষয়ে যদি ক'ব নোৱাৰা ত তেতিয়া অলপমান নিজেও লাজ পাবলগীয়া হয় দিয়াচোন ।সেইবাবে হয়তো অলপমান তাৰ বিষয়ে জনাাতো উচিত আৰু কবলৈ গলে বাকী এই বিষয়ে বিশেষ একো কথা নাপাতো দিয়া। পিছত কেতিয়াবলেপ
অ হ'ব দিয়া পিছত কেতিয়াবা কথা পাতিম আৰু।